হেল্ল'।
কি কৰি আছা।
এ বহি আছো।
ঘৰত ভালনে। মই এনেই ময়ও বহি আছো।
অ', স্কুলত যোৱা না। হা।
অ ইহঁত কেইটা গৈছে।
অ', অ'।
এক।
এ মই স্কুলতে আহিছো অ'।
হয় নেকি।
অ'। কালি আমাৰ ইয়াত খেল হৈছিল নহয় বল খেল। একে ৰাতি এটা বজালৈ খেল হৈছে স্কুলৰ ফ্ৰন্টত। আৰু ৰিজাৰ্ভ এখন আছে নহয়।
উম, উম।
তাতে হৈছ
অ এনে পায় প্ৰাইজ বিলাক বিতৰণ হল নে।
নাই নাই হোৱা নাই, হ'ব আকৌ আজি হ'ব।
হয় নেকি।
উম, উম।
হেৰি তোমাৰ ল'ৰা ছোৱালী কেইটা খেলিছে নে নাই।
খেলিছে-খেলিছে।
খেলিছেনে।
প্ৰথম হৈছে। ছেকেণ্ড হৈছে। কাবাডী খেল হৈছে হে ঢেৰ খেল হৈছে আৰু। বুঢ়া ডেকা একো নাই। হা?
এইট্‌ কেনেকুৱা গ'ল?
এ গৈছে আৰু ভালে ভুলে।
এতিয়া জা-জলপান বনোৱা হ'ল নে নাই?
অ' এ হ'ল। শেষেই হ'ব আহি এতিয়া!
হয় নেকি? অ'-আহ্ আমাক দেখোন নামাতিলায়ে বে-সেই ঈদলৈ?
হয় নেকি? এ মাতিম আৰু এতিয়া আৰু। সময়ে পোৱা নাই এইবাৰ সে আলহী- দুলহীৰ পৰা। এতিয়া- ঈদ ভাগিছেই লাহে লাহে আৰু, আহিব, ঈদ খাব। ল'ৰা ছোৱালী কেইটা লৈ আহিব।
যাম বাৰু।
অ অ'
কাপোৰ
লৈছো কাপোৰ কানি- হৈ লৈছো।
লৈছা ন?
উম্‌ উম্‌'
এইযে- তোমালোকৰ যে- ঈদত যে, নামাজ বিলাক যে পঢ়ে সেই নামাজত সকলোবোৰ মা- মাইকী মানুহবোৰ যায় নে নেযায়?
মাইকী মানুহ নাযায়, মতা মানুহহে যায়। আমাৰ মাইকী মানুহ যোৱা এলাও নাই। এতিয়া- হেৰি মতা মানুহ বিলাকহে যায় একে সৰুৰ পৰা ডাঙৰলৈ চব যায়।
উম্‌'
আপ্‌- মা- আপোনালোকৰো মেলা হৈ আছে চাগৈ?
মেলা
অ'- মেলাত যোৱা নাই?
মেলা মানে শেষেই হ'ল নহয়, আমাৰ মানে বাঙিয়া মেলা আছিল!
অ'
নে-বাঙিয়া মেলাত আকৌ- এ বহুত মানে প্ৰগ্ৰেম চগ্ৰেম হয় যে, ভালো লাগে থাকি যেনিবা!
অ' অ' প্ৰগ্ৰাম হ'লে- চাব যায় নে?
যাওঁ।
অ'
ভাল লাগে গৈ কিবা এটা আলহী দুলহী থাকে নহয় সকলোৱে একেলগে যেতিয়া যোৱা যায় কিবা এটা ভাল লাগে আৰু।
অ'
এতিয়া কি কৰি আছা?
হে এতিয়া ইস্কুলতে বহি আছোঁ এতিয়া ল'ৰা ছোৱালী আহি আছে এতিয়া বাতি খেল হৈছিল দে! সেইকাৰণে ইমান ল'ৰা ছোৱালী হোৱা নাই? এতিয়া ৰান্ধিব লাগিব এতিয়া-এতিয়া চৰকাৰৰ নিয়ম যেতিয়া, নাৰান্ধিলে নহ'ব নহয় এতিয়া। হে আহিযোৱা গাৰ। অঃ হ বাপহৈ গৌলে। ল'ৰা ছোৱালীসোপা আহি আহিছে বেছি অহা নাই ৰাতি চেলফালে এটা বাজিলে।
কেইজনমান আহিছে?
আহিছে দহ পোন্ধৰ জন মান।
কিমান জন আহিছে?
পোন্ধৰ জন মান আহিছে।
উম।
পোন্ধৰজনকে এই তাই মানে ভাত? বান্ধিব।
এ, পোন্ধৰজন হলেও বনাব লাগিব, আহি আছে এতিয়া টোপনি খটি যে ৰাতি।
উম।
সেইটো কাৰণে, আপোনালোকৰ গ'লনে নাই ল'ৰা-ছোৱালী স্কুলত?
গৈছে, ল'ৰাটোৰ পৰীক্ষা চলি আছে যে।
অ', অ'। আমাৰো সেয়া পৰীক্ষা চলি আছে, কিবা প্ৰেক্টিকেল চাইন কৰিব লাগে কিবা কৰিব লাগে সেয়া কৰিছে।
উম।
বিহুৰ পৰা মানে স্কুল বিলাক ইমান ঠিক হোৱা নাই যে।
উম, উম।
কেনে, ল'ৰা ছোৱালী বিলাক মানে স্কুলত ব অকন টানেই পোৱা হৈ আছে। তথাপি মানে এতিয়াতো আৰু ঘৰৰ তাগীদাত যাবৈ লাগিব। শিক্ষা থকা খিনিটো কন্টিনিউ যাবই লাগিব, তেওঁ পৰীক্ষা দিবই লাগিব।
অ'। তাকে এতিয়া, নিউজিলেণ্ডটোত নহ'ব।
উম। আৰু এতিয়া যদি সিহঁতে নিজৰ কেৰিয়াৰটোৰ কাৰণে চিন্তা নকৰে তে
উম।
বিশেষকে আমি গাৰ্জেন খিনিয়ে মানে চিন্তা কৰিব লাগিব নহয় জানো?
উম।
সিহঁতে এতিয়া একো বুজি নাপায় কি মানে ভাল বেয়াাতটো একো নাজানে। তথাপি সিহতক আমি চেষ্টা কৰি আগুৱাই নিম। ক'ব লাগিব।
উম।
এতিয়া উ, মানে আজি বুধবাৰ নহয় কণী দিব চাগে।
অ' আজি কণী আছে, কণী দিব আজি।
কণীটো বাধ্যতামূলক বুধবাৰে।
অ অ' যাম বাৰটা বাজিলে তেতিয়া হ'ব আৰু তেতিয়া ইমান
হয় নেকি?
উম
এতিয়া মানে এইবাৰ বিহু আৰু মানে ঈদ একেলগে লগ লাগিল যে নহয়
উম!
বৰ বেছি দিনৰ ডিফাৰেন্সটো নহলেই
উম উম!
সেইটো কাৰণে ল'ৰা ছোৱালীবিলাক কম স্কুলত
উম!
প্ৰগেম হৈ আছে, খেল হৈ আছে এতিয়াও খেল শেষ হোৱাই নাই খেল শেষ হলেহে আৰু ল'ৰা ছোৱালী বিলাক আহিব আৰু এতিয়া তথাপিও এতিয়া ঘৰে ঘৰে যাই কৈছো আহিবৰ কাৰণে আকৌ গৰম বেছি মাৰিছে গৰমৰ কাৰণেও আহি আহিব। দিব চোৱা নাই
গৰমৰ পৰিমাণটো!
অ' বহুত গৰম মাৰিছে
মৰ্ণিং স্কুল দিবগৈ চাগে উ আমাৰ ছাৰে চাগে ডি চি ছাৰে
অ অ মৰ্ণিং দিলে ভাল হ'ব এতিয়া সোনকালেও ছুটি হব তেতিয়া সোনকালেও ঘৰত যাই আৰাম কৰিব পৰা যাব। কিন্তু ৰাতিপুৱা উঠিবহে দিগদাৰ হব।
শাৰ পোৱা নাযায় গৰমত সোনকালে টোপনিও নাহে। উম'।
উঠোঁতে দেৰি হব আকৌ ৰাতি গৰমত কাৰণে টোপনিও যাব নোৱাৰিম।
উম'। প্ৰব্লেম হয় কিয় এই সৰু সৰু ল'ৰা ছোৱালী সিমি কেনে স্কুল টাইমটো
উম, উম'। দিগদাৰ সিহঁতে টোপনি পৰাা উঠিব
উম'।
ৰাতিপুৱা ভাত খোৱা হল নে নাই? হেল্ল'।
হেল্ল'।
ৰাতিপুৱা ভাত খোৱা হল নে নাই?
অ' খাইছো
ভাত খালো। আপুনি খালে নে নাই
খালো খালো।
অ' চাহ খালে নে ভাত খালে
এই আজি ভাত খালো
অ' অ' ল'ৰা ছোৱালীকেইটাটা স্কুলত যাওঁতে ভাত খাই গৈছে জানো
গোচ এয়া ৰাতিপুৱাতো তেনেকেই উ মানে কেইটামান খাই আৰু গোটেই কেইটাই, বৰ বেছি ভাত নাখায় নহয় কিু মৰ্ণিংতটো মানে খাব টানে পায়।
অ' খাব তানে পায় সে জোৰ কৰিহে খোৱাই পঠাও
অ' আজি চাগে বহুত গৰম হ'ব।
হম।
আজিও বহুত গৰম হ'ব
উম। ৰ'ড তামাম মাৰিছে তোৰ
ঘৰলৈ কিমান সময়ত আহিবা?
হা?
ঘৰলৈ কিমান সময়ত আহিবা?
এ এটামান বাজিব চাগে।
এটামান বাজিব ন' স্কুলত অ', ৰান্ধি কৰি খুৱাই বোৱাই হে আহিবা।
অ', অ', অ'।
ময়ো এতিয়া ঘৰতে আছো।
অ', অ'। গৰমত কি কৰি থাকিব নোৱাওঁ।
খাই বৈ শেষ হৈ বহি আছোঁ। আকৌ ল'ৰা-ছোৱালী কেইটা আহিলেহে মানে ধৰা হেৰি হ'ব।
অ', অ'। এ, আবেলি লগ কৰিম আওঁ।